অ আপুনি শুনিছেনে
হয় শুনা পাইছো
অ নমস্কাৰ জনালো প্ৰথমতে আপোনাক
হয় নমস্কাৰ শুভ প্ৰভাত
আপুনি কি কৰিছে বৰ্তমান এনে
আহ বৰ্তমান মই আহ চতালতে বহি আছো আৰু এতিয়াহে উঠিছো মানে মোক ধ মোক হাত ভৰি ধুই কিনে আৰু ৰুম চুম জাৰু দি কিনে মানে এতিয়া বহি আছো আৰু ভালদৰে
হয়
আপুনি চা খালে
অ মই চাহ তেতিয়াই খৈছো অলপ আগতে উঠিছ মানে এতিতিয়া বছৰটো অলপ বহি আছো মই মানে পথাৰত
হয় হয়
অ
উম এতিয়া আপোনালৰ হয় কওকচোন
আপুনি কি কৰিছে
তেতিয়া বহি আছো বৰ্তমান এ চাহ খোৱা নাই আহ চাহ নাখাও এতিয়া পোৱা মানে বেছি সেইবাবে মানে মানুহ মই পুৱা বেছি চাহ নাখাওঁ আৰু কেতিয়াবা কেতিয়াবা খাওঁ
অব দাতো ভতেে খাব হ'ব ন আৰু
হয় ভাত খাবা হ'বই আৰু আঠা ভাজিলে সেইে মানে এতিয়া চাহ নাখাও আৰু আজি মানে দৰিকে উঠ ছিলো মানে খোৱাৰ পৰা
অ সেইবাবোবে মানে
উ মানে যোৱাকালি মানে মাছ এ সিচিছিলো খাল এটা সৰু চাই সেইটো মানে কি মানে ভাগাল লাগিল আৰু সেইবাবে মানে আহ অলপ দেৰিকে উঠা গল
অ
অ আপোনাক আহ আপোনাৰ পুৰা দুইআষৰ কথা জানিব পাৰিম নেকি
অ নিশ্চয় কৰিব
হয় আমি যে এতিয়া যে আহ খেতি কৰো বা পথাৰলৈ আমি ধান খিত খ কৰো বা আন খেতি কৰো সেইবিলাকৰ বিষয়ে আপুনি অলম পান কৰিব বু ন
অ নিশ্চয় পাৰিম অলপমান কৈ দিওঁ
এতিয়া সাং খেতিক কবলৈ গ'লে আমাক এতিয়া ম বা মাটিৰ প্ৰয়োজন হ ন মাটিত থাকিলে নিজৰ থাকিলে ভাল আৰু না নহলে নাথাকিলে কিনি ল'ব লাগিব তাৰ বিত অ যেতিয়া মাটিখিনি নিজাত থাকিব নহ তেতিয়া ততে ভালদৰেকৈ চাফা কৰি মানে এতিো এতিয়াতো ধান ৰোৱা সময় আগতে মানে ধান তাৰ পাছত যতিটো গছ গছনি হয় সেইবিলাক চাফা কৰিব লাগিব মানে ত বন বন গছে ন মানে গছ গছনি এনেকুৱা হৈ যায় সেইবাবে এইখিনি চাফা কৰি লব লাগিব ভালদৰে তাৰপিছত হাল বাব লাগিব
হম
ভাল বৈ কেনে আছ মানে চাফা কৰি হাল বৈ কিনে দিব লাগিব আৰু ন এইখিনি যেতিয়া আমি বিধান বিধান সেইখিনি বিধান মানে ঘৰত মানে বস্তাত সোমাই কেনে থৈ দিব লাগিব আৰু না
উম উম
দ দিনৰ কাৰণে বা সে সপ্তাহ এনেকুৱা থব লাগিব তাৰপিছত দহ দ হোৱাৰ তাৰপাছত মাটিত উঠেকনে থৈ দিব লাগিব মাটিত মাটিত বস্তাৰে বা এ কলপাত বা কচুপাতিৰে থাকি থব লাগিব এটা ত যদি
হয় বিধান বিধানটো মানে গাজা ওলাব বা গাজা হেৰি হ'ব আৰু
অ অ সেইবাবে ক'ব লাগিব আৰু দ্বিতীয় বিধান্ত হ'ব তেয়া আমি মানে পথাৰত ভালদৰে হাল বাব লাগিব তাৰিছত বখিনি কলকচ বা এই এছ জখলা আমাৰ
হয় জখলা দিয়ে
মানে টানি ল'ব লাগিব কমান কৰি ল'ব লাগিব তাৰপিছত সেই বিধানখিনি ছটিয়াই দিব লাগিব তাতে মানে ভালদৰে ভিব তাৰত ছটাই দিম তাৰপিছত আমি ডাঙৰ হ'ব হ প বেৰা দি দিব লাগিব আৰু ন তাতে চউল
হয় যাতে গৰু গৰু ছাগলী নাখায় হয়
অ সেইবাবে মানে দিব লাগিব আৰু না ডাঙৰ হ'ব তেতিয়া তাতে সাৰ দিব লাগিব যে মানে বিধান্ত ভাল হয় আৰু
উম উম
আহ তাৰপিছতে যেতিয়া ডাঙৰ হ'ব তেতিয়া ভালদকে আৰু যিখিনি মাটিত কেনে আছিল না সেইখিনি মাটিত আৰু লাগিল ভালদৰে তাৰছত ভাল ব উ ঠিকনে ভালদৰে যেতিয়া বিধা খিনি ডাঙৰ হ'ব তেতিয়া খিনি উফালিব লাগিব এটা হাজিৰা লৈ কি কিব লৈিনি উকালিব লাগিব না
হয় হয়
পোখালি লখিনে মঠা বান্ধ দিব লাগিব মঠা পান্ধ মানে পথাৰত ভালদৰে ৰোৱনিৰ খৰাপ কৰি দিব লাগিব আৰু মনে পত
উঘলাটো অ এইটো মানে এটা এ চিষ্টেম আছে আৰু ন টনে উঘলা হলেও নহয় প্ৰথমতে উঘলাই কিনে সেই মাটিটো মাৰি কিনে পেলাব লাগিব তাৰ পিছতহে মানে এইটো বান্ধিব লাগিব ন মুঠা মুঠা হেন
অ অ তাৰপিছত যেতিয়া ৰহন দিলো আৰু না তাৰপিছত এ যেতিয়া ৰই উঠিব তেতিয়া গৰু ছাগলীয়ে নাখাওকৈ যাতেও মানে বিৰা দিদিব লাগিব না।
হয় হয়।
অ'। তাৰপিছত যেতিয়া ডাঙৰ হব এতিয়া খাৰ-চাৰ দিব লাগিব আৰু ভালদৰে।
উম উম।
তাৰপিছত এতিয়া ডাঙৰ হৈ যাব এতিয়া ভেটি
হয়।
সৱেন্তি পৰ্চেন্ত এইটটি পৰ্চেন্ত মন পকিব তেতিয়া মানে আমি যাতে খাৰ-খাৰ দিব লাগিব ভাল যাতে হও।
হয়।
অ'। যেতিয়া তাৰপিছত খাৰ-চাৰ দিয়াৰ পাছত কেইদিন মান থাকি যেতিয়া সেৱেণ্টি ফিফটি পাৰ্চন্ত মান পকিব এতিয়া আমি মানে সেইখিনি ধান কাটিব লাগিব। আজিতো আজিকালিতো মেচিনৰ যোগ মেচি দিয় বহুত কটা হয় ভাল জা মৰা হয় এনে টো এতিটো আমি থাক মানে কাচিৰে কাটিলৰ ন মট মুট মানুহ কচি লৈ কেনে মুঠা মুঠা বান্ধি কেনে মানে টেক্টৰৰ উঠাৰিব লাগিব আপোনাৰ তাতে খৰৰত লৈ আহিব পাৰে খেলা আৰু কিছুমানো কান্ধতো লৈ আহ না এতিয়া কান্ধত লৈ আহিললে বেছি কষ্ট হয় ট্ৰেক্টৰত আনিলে মানে ই কষ্ট নহয় আপোনাৰ সেইবাবে।
উম উম।
ঘৰলৈ লৈ আহি লৈ কিনি মৰণা মাৰিম মৰনা মাৰিলে মানে সটো সটো এক্স্ৰা কৰিব লাগিব সেইটো আৰু ধানটো
অ', হয়।
ধানটো কৰিব তেতিয়া খেৰ খিনি দিয়ে আমি মানে এ মাছৰুমৰো উৎপাদন কৰিব পাৰিম বহুত পইচা উপাৰ্জন কৰিব পাৰে, আৰু ধানটো বেচি কিনে পইচা উপাৰ্জন কৰিব অ', তাৰপিছত অলপ আপুনি কৰিব পাৰিব নেকি?
আহ খেতিৰ বাবে ন? হয় হয় খেতিৰ বাবে, হয় খেতি বুলি ক'লে যে আমি গম পাও অকল ধান খেতিয় নহয়, খেতি বুলি কলে আমি শাক-পাচলি খেতি কৰি কেনে বা আমি চাহ খাওঁ সেই চাহপাত, চাহপাতৰ খেতি কৰা যায় আৰু যিটো নেকি আমি বেহাৰৰ তেল খাওঁ সেই বেহাৰৰ খেতি কৰা যায় আৰু। ঠিক তেনে দৰে আমি যদি বেহাৰৰ খেতি কৰিব যাওঁ প্ৰথমতে আমাক মাটি লাগিব। সেই মাটিটো আমি প্ৰথমতে হাল বাই কিনে আহ গুৰা‌ কৰিব লাগিব আৰু ন, আৰু যেতিয়া নেকি গুৰা হ'ব বা তাতে অলপমান খাৰ দিব লাগিব আৰু অ খাৰ বা কোনো ঔষধ দিব লাগিব, অ তাৰ পিছত মাটিতো যিটো নেকি লাহি বা ধিলা কৰিবলৈ অ খাৰ দিব লাগিব আৰু তাৰ পিছত যিটো নেকি বেহাৰৰ বিধান সেই বেহাৰৰ বিধান খিনি আমি চিটাই দিব লাগিব আৰু ন, আৰু আৰু তাৰপিছত যিতানেকি কি আহ বেহাৰটো ডাঙৰ হ'ব আহ
তাতে বেৰা দি দিব লাগিব, যাতে তাতে চাগল গৰুৱে ন
যাহতে ছাগাল বৰু নাখায়। আৰু তাৰ পিছত আমি এইটো আহ যিটো নেকি বেহাৰ বেহাৰ মানে আমি উওলাব পাৰিম আৰু। অ যিটো নেকি দুই মাহ বা তিনমাহ পিছত সেই বেহৰটো ডাঙৰ হব সেই বেহৰটো আমি ওলাব পাৰো। আৰু বিহাৰত আমি এই যিটো নেকি বেহাৰ খিনি মানে আমি আঞ্জাও খাব পাৰো আৰু যিটো নেকি বেহাৰৰ পৰা বেহাৰৰ গুটি, এই সেই-সেই গুটিৰে মানে হয়। তেল ওলাব পাৰিম হয়। মিঠাতেল, বেহাৰৰ মিঠাতেল ওলাব পাৰিম আৰু ন।
অ।
অ ঠিক তেনেদৰে আমি যদি কওঁ শাক-পাচলিৰ শাক-পাচলিটো আমাৰ বহুত আছে তেনেহেন আহ ৰঙালাও আৰু হেৰি নেকি লাই-লাফা আদিৰ কেনে বহুত চব্জি-তবজি আছে আৰু সেইটো আমি ঘৰতে ওলাব বনাব পাৰো বা ঘৰতে, আহ ৰুব পাৰো আৰু।
অ ঠিক তেনেদৰে এ-এইবিলাক আমি এ ৰুব পাৰো, আৰু তেনেকে মই যিটো নেকি ৰঙালাও ৰঙালাও দুই এখাৰ কব বিচাৰো আহ যিটো নেকি হয়, যিটো নেকি ৰঙালাও ৰঙালাও বুলি ক মানে আমি এতিয়া এই বতৰ মানে আমি খাব পাইছোয়ে আৰু ন। উম মানে চব্জি হিচাপে আমি খাব পাৰিছো, এতিয়া মানে ফুল ফুলিছে বা কিছুমানতো অ লাগিছে ৰঙালাওৰ খেতি কৰিবলৈ আমি আমাক প্ৰথমতে অলপ মাটি লাগিব, বেছি মাটি নালাগে অলপমান এক কঠামান মাটি লাগিলে হ'ব। যদি আপুনি যদি বেছিকে যদি ৰুব বিচাৰে তেতিয়া আমাক বেছিকে মাটি লাগিব বা ঘৰত মাত্ৰ খাবলৈ আহ যদি ৰুব বিচাৰে সেইটো মানে অকমান মাটি লাগিব আৰু আপোনাৰ ৰোৱাৰাৰ লগত কথা আৰু এইবিলাক
আৰু যিটো নেকি আমি ৰঙালাও সেই ৰঙালাওটো আমি ৰুব হলে কোন প্ৰ্ৰথমতে আমি সেইটো মানে অলপ কৰে বা বাই কিনে বাাল খান্দি খান্দি কিনে মাটিখিনি গুড়া কৰিব লাগিব আৰু ন অ যেতিয়া নেকি সেইছো গুড়া হ'ব তেতিয়া আমি অলপমান সহতে গোবৰ যিটো নেকি গৰুৰ পৰা গোবৰ পাওঁ সেই গোবৰ শুকানটো মানে আমি মাটিত দি দিব লাগিব আৰু ন অ যি নেকি সেইটো দিয়া হয় আহ দিয়া তাৰপিছত আমি যিটো নেকি বিধান আহ ৰঙালাওৰ বিধান সেই বিধানটো মানে আমি এই যিটো নেকি মাটি এই মাটিত মানে আমি প্ৰতি ফূ্ত দিব লাগিব আৰু অ হয় যিতি নেকি পতাৰ পিছত আমি এই সদায় আমি যিটো নেকি স যেতিয়া নেকি যেতিয়া লাগে সেইটো ইমান ডাঙৰ হৈ নাযায় তেতিয়া লাগে মানে আমি তে আহ সেই বিধানটোত মানে আমি পানী দি থাকিব ল লাগিব আৰু অলপমান অলপমান বেছি নালাগে যিহেতু গছ গছনি বাঢ়িবলৈ পানী লাগে আৰু সেইবাবে মানে আমি তাতে পানী দিব লাগিব
অ আৰু অ পোকে নথৰাকৰাকৈ মানে ঔষধো দিব দি দি দিব লাগিব
ফটো মানে ফুল ফুলা টাইমত দিব লাগিব যেতিয়া নেকি ফুল ফুলিব মানে আমি ঔষধ দিব লাগিব আৰু অ যিহেতু। আহ পকাই চবতে খাই সেইবাবে মানে পকা নাখোৱা কৰে আমি। সেইটো মানে অ দিব লাগিব আৰু ন।
আহ।
আৰু দুইমাহ বা তিনমাহ পিছত সিটো মানে ডাঙৰ হ'ব। বা ফল পাম আৰু অ ৰোৱাৰ পৰা দুইমাহ বা দুইমাহ নালাগে এমাহ মানত। ডাঙৰ হয় বহুত ডাঙৰ জ হয় জলকে- অ যেিতিয়া নেকি ডাঙৰ হ'ব আহ ফল লাগিব সেই। ফুলটো মানে আমি ঘৰতো খাব পাৰো বা ব বেপাৰো কৰিব পাৰো আৰু ন।
অ পাৰ।
হয় আজিকালিতটো এটা লাওৰ তামে অ চল্লিশ টকা বা পঞ্চাশ টকীয়া আৰু এইটো চি - ঠিকনে অ এক চিটাত দহ টকা বা বিশ টকা ল'বা পাৰি আৰু। এটা এটাাৰ লগৰটো গ'ল ন ডাঙৰ লগৰো গ'ল সেইবাবে মানে একি- এটা লগাৱত মানে চাৰিটা বা পাঁচটা চিটা ওলাই আৰু ন। হয় ঠিক। তেনেধৰণে এতিয়াতো আমাৰ সময়ো শেষ হ'ল আৰু ন- আহ। আপোনাৰ লগত কথা পাতি কিনে ভাল লাগিল আপোননি খেতিৰ বাবে যিখিনি বুজাই দিলে। সেইবাবে মই মানে বহুত- প্ৰচন্ন মই বহুত বুজিব পাৰো বা শিকও পালো আৰু ধন্যবাদ থাকিল আপোনালৈ-
অ আপোনালৈে থ মান লগত থাকি-
হয়াই।
উম।